হেল্ল'। হেল্ল', অহ।
কি কৰিছা?
হেল্ল'।
হেল্ল'।
অ', এনেই বহি আছো।
অ', খবৰ খাতি ভাল?
অ', ভাল আপুনি?
অ', মোৰো ভালেই।
অহ, কি কৰি আছা?
চাহ খালা নে নাই? ভাত চাত।
খালো, আজি পুৰি খাইছা আমি।
অ', অ। কিহেৰে বনাইছিলে পুৰি? লগত কি আছিলে?
ঘুগুনি।
অ', ঘুগুনি খাই ভাল পোৱা।
অহ।
তুমি এতিয়া কি কৰি আছা?
মই এনেই আছো।
অহ।
খবৰ খাতি ভাল তোমাৰ?
অহ, ভালেই আছে।
তোমালোকৰ ঘৰৰ চবৰে ভাল?
অহ ভাল।
তোমালোকৰ সেইফালে তাৰ মানে যাম বুলি ভাবিছিলো, ফুৰিব লগা কি কি জোগা আছে কোৱাচোন?
ৱাটাৰফল আছে আমাৰ ফালে। ৱাটাৰফল আছে। উম। আৰু গাৰ্ডেন আছে, পাৰ্ক আছে।
খিনি নাম কোৱাচোন?
এবৰেটম আছে এইটো পাৰ্কৰ নাম এইটো আৰু ৱাটাৰফলো। বেছি আছে, কাক'জান আছে আৰু উম, চিলনীও আছে। আৰু ঢেৰ আছে, মই এতিয়া পাহৰিলো না মই।
অ', অ। তোমালোকৰ ঘৰ কোন জেগাত?
জপ্ৰঝান।
অ', ইয়াৰ পৰা তালে কিমান দূৰ?
গুৱাহাটী পৰা।
অহ।
বেছি দূৰ আছে। ছয় ঘন্টা সাত ঘন্টামান লাগে ইয়াৰ পৰা।
অ', অ, এতিয়া ঘৰলে গৈছিলা নে নাই?
ওহো নাই।
কেতিয়া যাবা
গৰম বন্ধ হল যাব চাগে
আহ অ
হ'লেও কিবা আমি ফুৰিবলৈ যাম এইটো কাৰণে কনফাৰম নহয় কেতিয়া যাব কেয়া নাযাব এইটো কনফাৰ্ম নহয়
ক'ত ফুৰিব যাবা
শ্বিলং যাম বুলি ভাবিছো
শ্বিলঙৰ কোন কোন জাগাত যাবা
এতিয়াতো ফিক্স হোৱা নাই
অ
ভাবা নাই ইয়াত যাম ইয়াত যাম বুলি এক্জাম পাছত ডিছকাছ কৰিম
অহ তোমালোকৰ একজাম কেতিয়া
একচাম জুলাই পৰা হ'ব চাগে।
অ'। ফাইনেল একজাম নে ইউনিট টেষ্ট নে কেনেকুৱা?
অ', ইউনিট টেষ্টেই হয় ছেকেণ্ড ইউনিট টেষ্ট।
অ', অ'।
আৰু তুমি এতিয়া ক'ত আছা?
মই এতিয়া গুৱাহাটীত আছো।
অ কি পঢ়ি আছেনে
অ মই পঢ়ি আছো
কি পঢ়ি আছা
মই নাৰ্ছিং কৰি আছো তুমি
অ ময়ো নাৰ্ছিং কৰি আছো
অ অ ঘৰলে ঘৰলে কবা তেতিয়া ময়ো তুমি থকা টাইমতে তোমালোকৰ ঘৰ ফালে যাম
অ', হ'ব এ কিবা এইটো জুলাইত একজাম হ'ব তাৰ পিছত চত গৰম বন্ধ পাব চাগে আমাৰ। আমি কিবা শ্বিলংৰ পৰা ঘৰত যাব হ'লে তোমাক কল কৰিম মই।
অ', অ'। তোমালোকৰ ঘৰত কোন কোন আছে?
মা আছে বাবা অ'। ভাই আছে।
অ'। আৰু আৰু কোনো নাই?
আৰু বা আছে, হেল্ল'।
অ', অ', অ' শুনিছো।
আহ।
তোমালোক যে ফুৰিবত যে যাবা শ্বিলঙত তাত কোনোবা আছে নেকি?
উহো নাই।
আমাৰ ইয়াত অ' একজনী লগৰীয়া আছে তাৰ ঘৰ শ্বিলং মতে আছে হ'লেও তাই যাবনে নাই।
অ', অ', তাই গ'লে ভ তাই গ'লে ভাল হ'ব লোকেল মানুহ গ'লে ন লগত।
উম।
তোমালোকৰ সুবিধা হ'ব। উম।
হ'লেও যাবনে নাই গম নাপাওঁ।
অ', অ'।
তুমি আগতে শ্বিলং গৈছানে নাই?
অহ যোৱা নাই।
অ'। গৈ চাবা ভাল লাগে বাৰু শ্বিলং জেগাকন।
অ', তুমি গ'লে?
অ', মই আগতে গৈছিলো।
অ'।
আগতে মাহীহঁতৰ লগত এবাৰ গৈছিলো মই।
তোমাৰ ঘৰটো ক'ত মই পাহৰিলোঁ?
মোৰ ঘৰ গহপুৰ।
অ'।
আমাৰ ঘৰ ফালেও যাবা, তাতো চাবলে বৰ ধুনীয়া ধুনীয়া জেগা আছে।
অহ' বিহু টাইমত যাম।
বিহুৰ টাইমত আহিবা। আৰু আমাৰ ঘৰৰ পৰা অৰুণাচল ওচৰতে।
অ', অ', অ', হ'ব।
উম।
এতিয়া কি কৰি আছা?
হা?
এতিয়া কি কৰি আছা?
মই এতিয়া এনেই বহি আছো। আজি দেওবাৰ তুমি কতো ওলাই যোৱা নাই।
অহ' হ। এনেই শুই আছো।
উম'। তুমিটো হোষ্টেলত থাকা।
অহ' হোষ্টেলতে থাকো।
অহ' আজি ওলাই যাব নিদিলে।
অহ' আজি নাই।
অহ'।
আহা চানডে হ'ব অহ, চাগে আউটিং।
অহ' ক'বালৈ যাবা নেকি তেতিয়া?
অহ' যাম বুলি ভাবিছোঁ।
অহ'।
কাপোৰ চাপোৰ কিনিব লাগে, শ্বিলং যাব কাৰণে।
অহ' ক'ত যাবা ফেঞ্চি বজাৰ।
অহ' তাতে আৰু নাই বেলেগ জেগা মই চিনিয়ে নাপাওঁ।
অহ', অহ'।
শুনিছিলোঁ মালিগাঁওৰ ওচৰতো ভাল কাপোৰ পায় বুলি।
অহ' মই যোৱা নাই তাতে, আমি আউটিং পালে ডাইৰেক্ট ফেঞ্চিয়ে যায় দুচ
উম', উম'।
দুচৰা জাগাত নাযায় আমি।
বেলেগ জেগাত নোযোৱা।
অহ'। অকল ফেঞ্চিয়ে যায় আমি।
অহ' তাত। তাত চাগে কাপোৰ কিনিবকে যোৱা।
হা হা।
তাত কাপোৰ কিনিবলৈকে
অহ' কাপোৰ কিনিব আৰু তাতে ফুলো ভাল-ভাল আছে ন, ফুল কিনিবলৈ তাতে যায়।
তুমি ফুল ভাল পোৱা।
অহ'।
উম'। কি ফুল ভাল পোৱা?
ৰোচ।
অহ' গোলাপ ফুল।
তুমি কতো যোৱা নাই নেকি আজি?
নাই মই যোৱা নাই। মোকো আউটিং নিদিলে এনেই কালি ওলাই গৈছিলোঁ।
অ'।
আমাৰ ঘৰৰ ফালৰ পৰা মানুহ আহিছিলে তাৰপিছত মই ওলাই গৈছিলো তেওঁলোকৰ লগত তেনেকে ঘুৰা নহ'লে বাৰু। মানে বা এজনীৰ একজাম আছিলে, তাৰপিছত তাইক লৈ আহিছিলে তাৰপিছত আ মোৰ আমাৰ ৱাৰ্ডেন মেম আজি
অ'।
আহ তাৰমানে যাবগৈ নতুনজনী আগৰজনী এতিয়া নতুনকে এজনী আহিছে। তাৰপিছত সেই মেমজনীৰ কাৰণে মানে গিফ্ট বিচাৰি আছিলোঁ। বিচাৰি বিচাৰি গোটেই টাইম তাতে গুচি গ'ল। তেনেকে ক'তো ঘূৰিব যোৱাও নহ'লে। তাৰপিছত আকৌ খাবলৈ, খাবলৈ গ'লো ৰেষ্টুৰেন্টত। তাত খাই মেলি এই গুচি আহিলোঁ আৰু।
অহ'।
ভাবিছিলোঁ আজি যদি আউটিং দিয়ে, তেনেহ'লে ঘৰৰ মানুহ থাকিম বুলি কৈছিলে। মো মোৰ খুড়া লৈ যাব বুলি তাৰিছত আউটিং নিদিয়া দেখি তেওঁলোকো ৰাতিয়ে গুচি গ'ল আৰু।
অ', ব়ন মেমক সুধিলেও নিদিয়ে নিকি
তাৰ মানে নতুন মেমজনী সুধিছিলো, তাৰপিছত মেমে ক'লে নহ'ব মই প্ৰিন্ঞ্চিপালৰ মেমৰ লগত পাতি অ', মই প্ৰিন্ঞ্চিপাল মেমৰ লগত পাতি লম বুলি কলে পিন্সিপাল মেমৰ লগত পাতিলে নহ'ব বুলি ক'লে বোলে
তাৰপিছত আমাৰ লগৰজনী ৰাতি আকৌ আমাৰ পুৰণা ৱাৰ্ডেন মেম জনীকে সুধি সুধি মানে অকমান কৈ কৈ মেলি ললেগৈ। মই ইমান লাগি নাথাকিলো আৰু মোৰ মন নগ'লে। মই নগ'লোয়ে আৰু তেওঁলোককো মই ঘৰলৈকে যাবগে দিলো। সিহঁত পালেগেওঁ ঘৰ, আজি কালি ৰাতি গৈছে। যে আজি ৰাতিপুৱা পাইছেগৈ
হ'ব তেনে মই পিছত কল কৰিম হা এতিয়া কিবা মা কল কৰি আছে ভাল